অঁ, কি কৰি আছা?
এনেই আছো ৰবা, কি কৰিম তুমি কি কৰিছা?
এই কি কৰিবা আৰু এনেই আছো ৰবা এই কিবা মানে কামৰ মানে কিবা এটা ৰিলেটেডত কিবা এটা বিষয় চাই আছিলো তাকে তোমাৰ অলপ তথ্য সংগ্ৰহ কৰিছিলো ৰবা। মানে তোমাৰ এই মানে মোৰ এই কাম চলি আছিল লগতে তোমাৰ আমাৰ যিটো মোৰ কম্পিউটাৰ এটা হৈ আছে, আৰু কম্পিউটাৰৰ মানে এটা পৰীক্ষা গ'ল কালি পৰহি ত', এতিয়া মানে তাতে প্ৰজেক্ট এটা দিব লাগে ত তাতে এটা প্ৰেজেন্টেশচন দিব লাগে। তাকে অলপ তাৰে বিষয়ে অলপ চাই আছিলো কামৰ বিষয়ে অলপ চাই আছিলো ত, সেনেকে আৰু অলপ মান ব্যস্ত হৈ আছিল ৰবা বাকী তুমি কি কৰিছিলা?
ময়ো তোমাৰ এনেই আছিলোঁ ৰ'বা মানে কিনো কৰিবা কাম বনটো নাই। পিছে তুমি কম্পিউটাৰৰ কি মানে কি শিকি আছা কি ডিগ্ৰী লৈ আছা বৰ্তমান।
এ, তোমাৰ সয়ে এ, ডি, চি এ বুলি কয় যে এবছৰৰ কৰ্চ কয়। টো সেইটো শিকিছো ৰবা বৰ্তমান মানে শেষ হ'ল আৰু মোৰ মানে কালি, পৰীক্ষা এটা আছিল প্ৰেক্টিকেলৰ মানে কৰি দেখাব লাগে যে ত, সেইটো শেষ গ'ল, এতিয়া মানে একদম শেষৰ আৰু পৰ্যায় এটা মানে যত তোমাৰ প্ৰেছেণ্টেচন দিব লাগে আৰু কিবা এটা বিষয়ৰ ওপৰত ত তাকে তোমাৰ অলপ মানে উলিয়াই আছিলো।
মানে এইটো কেনেকুৱা ধৰণৰ, মানে কিহৰ কাৰণেনো ধৰা তুমি যিটো ডিগ্ৰী লৈ আছা, সেইটোত ধৰা কেনেকুৱা ধৰণৰ বস্তু শিকোৱা হয় মানে কেনেকুৱা ধৰণৰ ধৰা বহুত বস্তু থাকে ন, কম্পিউটাৰৰ এতিয়া ধৰা ফটো এডিটিঙৰো কিবা কিবি থাকে বা মাইক্ৰ'চফ্টৰো থাকে বহুত এক্সেল হওঁক চ্বিটছ হওঁক তোমাৰ ৱৰ্ড হওঁক এইবিলাকো থাকে ত, মানে সকলো বস্তু একেলগে শিকাই নে সকলো বস্তু কাৰণে বেলেগ বেলেগ কে শিকিব লাগে আৰু
অঁ, সকলোবোৰ বস্তু মানে অলপ অলপকে মানে শিকাই আৰু মানে সেইটো সেনেকুৱা নহয় যে এটা মানে স্পেচিফিক বিষয়ত আৰু মানে এ, শিকাই থাকে এনেকুৱা নহয় মানে প্ৰত্যেকটো বিষয়তে মানে শিকাই যায় আৰু যে সেইখিনি জানিব লাগে আৰু সেইখিনি শিকে আৰু ধৰি লোৱা তোমাৰ এম, এছ ৱাৰড হওঁক বা তোমাৰ এম, এছ এক্সেল হওঁক য'ত তোমাৰ চিট বনোৱা শিকাই এনেকুৱা ধৰি লোৱা, অফলাইন বা অনলাইন মানে য'ত তোমাৰ অনলাইন বনাব পাৰে বা তোমাৰ যিটো অফলাইন যিটো তোমাৰ সেই আছে ন সেইটোতো বনাব পাৰে তোমাৰ সেনেকুৱা ধৰণৰ ৰচিদ বিলাক তোমাৰ যেনেকা অফলাইনত মানে প্ৰিণ্ট কৰে বা অনলাইনত টো বনাব পাৰি তোমাৰ মবাইলটো কানেক্ট কৰি। সেনেকুৱা ধৰণৰো সেইবিলাক বস্তুৰ লগত তোমাৰ অ এ পাৱাৰ পইণ্ট তোমাৰ প্ৰেজেন্টেশচন শিকাই আৰু সেইটোতো সবে জানে দিয়াচোন আজিকালি। বাকী তোমাৰ তেলি হওক বা তোমাৰ তেলিৰ যেনেকে ট্ৰানজেকচন বিলাক কৰে বা তোমাৰ কেনেকে ভাউচাৰ বা সেইবিলাক বস্তু আৰু যোনে নাজানে সেইবিলাকৰ কাৰণে ভাল আৰু। বাকী তোমাৰ ফটোশ্বপত কেনেকে পাচপৰ্ট ফটো বনাই বা তোমাক ধৰি লোৱা এই যিবিলাক এডিটিঙৰ কথা আৰু সেইবিলাকো শ এ অলপ চলপ। তো ধৰি লোৱা বা তোমাৰ এই লোগো বিলাক যি বনাই। সেইবিলাক ক'ত বনাই তোমাৰ, সেইবিলাকো বহুত শিকাই আৰু। এনেকুৱা ধৰণৰ বস্ত শিকাই। বাকী তোমাৰ পাইথন হওক বা তোমাৰ অ ক'ডিং যি আছে চি প্লাছ প্লাছ। সেইবিলাকো তোমাৰ শিকায় আৰু অলপ চলপ মানে সেইবিলাক অ তোমাৰ এ অ ইমান নিশিকাই দিয়াচোন। যিহেতু তোমাৰ এবছৰীয়া কৰ্চ বা এটা সৰু কৰ্চ আৰু। ত' সেইবিলাকত ইমান নিশিকাই। কিন্তু যিখিনি আৰু বেছিক আৰু বেছিক তোমাৰ জানিব লগা আৰু সেইখিনি আৰু মানে তোমাৰ মানে তুমি এইখিনি দি মানে যিটো চলিব লাগা তোমাৰ দিন দিন কাৰ্য্য বা তোমাৰ যিটো চলিব লাগা যিটো চলি থাকিব কাৰণে যিটো তোমাক প্ৰয়োজন হয়। সেইখিনিয়ে ঠিকে আৰু। সেইখিনি তোমাৰ ধৰি লোৱা কিবা এটা কাম হল পতকে নাই। ত' তুমি তেতিয়া আৰু মানে সেইখিনি যিটো তোমাৰ যেতিয়া জ্ঞান থাকিব। তেতিয়া তুমি আৰু বেলেগক মানে মাথা মাৰি থাকিব নালাগে আৰু। সেইখিনি আৰু ভাল আৰু। বাকী তোমাৰ ইমান তোমাৰ হাই লেভেলৰ যিটো আৰু মানে কোম্পানীত একদম মানে কোম্পানী যায়ে তুমি অ, মানে সেইবিলাক পাৰিবা সেনেকুৱা ধৰণৰ নিশিকাই আৰু মানে। অ, যেতিয়া তুমি কোম্পানী বা ত' কিবাহত জইন কৰিবা। তেতিয়া মানে সেই চাৰ্ট টিপিত খানে আৰু সহায় অলপ চলপ হলেও সহায় কৰে মানে। তেওঁৰ মানে চাৰ্টিফিকেট খনে অলপ সহায় কৰি দিয়ে। সেইটোৱে আৰু কথা আৰু। মানে যেতিয়া তুমি ৰেজোমে এখন দিবা আৰু। তেতিয়া অলপ মানে সেইখনে অলপমান হ'লেও তোমাৰ অ, মানে সেই কামটো পোৱাত অলপ সহায় কৰে আৰু। বিশেষ একো নকৰে আৰু মই জনাত। আৰু কাৰণ তুমি যিকোনো এটা কোম্পানীত গ'লে বা যিকোনো কামত গ'লে আৰু তুমি আহ পুনৰ আৰু নতুন সেই বস্তু বিলাক শিকিবই লাগিব। কাৰণ সকলোৰে সকলোবোৰ মানে একে নহয় ন। প্ৰচেছ ডাটা বা তোমাৰ যিবিলাক ধৰি লোৱা, এ এইটো কি বুলি কয়? যিটো জেনেৰেচন জেনেৰেন একে নাথাকে ন। ত' সকলোৰে বেলেগ বেলেগ থাকে। ত' সেইকাৰণে অলপ যাই কিনে আৰু শিকিব লাগে।
অঁ সেইটোতো হয়ে বাৰু। আৰু বৰ্তমান সময়তো তোমাৰ কম্পিউটাৰৰ জ্ঞানটো মানে বহুত দৰকাৰী হৈ গৈছে ন। সকলো বস্তুতে তোমাৰ লাগে আৰু আজিকালি তোমাৰ এ ডাটা এণ্ট্ৰিৰ কামবোৰো বহুত বেছি ভেকেঞ্চি, মানে বহুত বেছিয়ে ওলায়। ত' সেইবোৰো চাব লাগে। ত' মানে শিকাটো জৰুৰী। কিন্তু মই শিকিম শিকিম বুলি ভাবি শিকাই হোৱা নাই ৰবা। মানে কিছুমানে কয়, তোমাৰ শিকাটো দৰকাৰী। কিছুমানে কয় যে, কম্পিউটাৰে ডিগ্ৰী লৈনো কি কৰিবা? কি কামত আহিব? সেনেকুৱা ধৰণৰ। এতিয়া মানে কৰো নকৰো সেনেকুৱা ধৰণৰ মাজত ফাঁচি আছো। এতিয়া তোমাৰ বেলেগ বেলেগ পৰীক্ষাৰ কাৰণেও তোমাৰ হেৰি কৰি আছিলো ন। ধৰা পঢ়া পাতি কৰিছিলো বা সেইবোৰ বিষয়েও জানি আছিলো। ত' সেইবোৰত সময় লাগে। সেইবোৰৰ বিষয়েও পঢ়িব কাৰণে সময় লাগে। ত' তাৰে মাজত তোমাৰ কম্পিউটাৰ ক্লাছ টো কৰাটো সম্ভৱ নহয় ন। কম্পিউটাৰ ক্লাছতো বহুত সময় যায় আৰু তোমাৰ কবলে গ'লে। ত' তাকে ভাবি আছো, কি কৰা যায়, কি কৰা নাযায়। সেনেকুৱা বিষয়ৰ ওপৰত। এতিয়া তুমি যে কৰি আছা? তুমি হয়তো ৱৰ্ড, এক্সেল এইবোৰৰ বিষয়ে জানা? এইবোৰৰ বিষয়ে মইও বাৰু জানো, মানে মোৰ ঘৰতে লেপটপ আছে ধৰা। আহ, সেইবোৰত মই শিকিছোঁ বা কৰিছো। কিন্তু তুমি হয়তো, বিশেষ কিবাও জানিব পাৰা, ধৰা তাৰে কিছুমান চৰ্টকাট ফৰ্মুলা থাকেতো। য, যিবোৰ মই নাজানিব পাৰো, সেইবোৰ বাৰু সুবিধা দিয়ে কাৰণ মানে, এতিয়া কম্পিউটাৰ বা লেপটপ চলাবাতো সকলোৱে জানে খালি তাতে তুমি কিমান জল্দি কামটো শেষ কৰিব পাৰিছা বা শেষ কৰিব গোটেইটো কমপ্লিট কৰিব পাৰিছা, সেইটোৰ ওপৰতে কথা ন। সেইটো বিষয়তহে চাগে কম্পিউটাৰটো বেছি মানে, কম্পিউটাৰ ক্লাছ কৰাতো দৰকাৰী হৈ পৰে ন।
অ, হয় হয় সেই সেইখিনি বিষয় আৰু মানে তোমাৰ অ, ধৰি লোৱা যিবিলাক আৰু বিশেষ তোমাৰ কৰ্চ থাকে, সেইবিলাকতো তোমাৰ আৰু বেছি হয়, কৰে তোমাৰ যিবিলাক মানে এটা ধৰি লোৱা এটা মানে বহুত মানে ধৰি লোৱা এ, তাতে পইচা বেছি বা তোমাৰো, তোমাৰ এটা মানে এটা বিষয় বা এটা সাধাৰণ বা এটা তোমাৰ ধৰি লোৱা দুটা মান বিষয়ৰ ওপৰতে বেছি গুৰুত্ব দিয়া হয়, তেতিয়াটো আৰু বেছি জানিব পাৰিব দেচোন তেতিয়াতো বেছি গুৰুত্ব দিয়ে ন, সেইটো বিষয়ৰ ওপৰতে। ত, বাকী তোমাৰ এনেকে সকলোবোৰ আৰু একেলগে ললে অলপ-চলপ মানে যিবিলাক থাকে আৰু যিবিলাক মানে আৰু শিকিব লগা আছে ত, সেইবিলাক অলপ কমকে শিকা যায় কাৰণ তোমাৰ সকলোবোৰ শেষ কৰিব লাগে তো। সকলোবোৰ শেষ কৰিব আহ, চাই, চাই, ন, তেওঁলোকেও ত, সেইকাৰণে অল- চলপ যিবিলাক আৰু জানিব লাগে, সেইবিলাক নজনা হয়, কিন্তু তোমাৰ ভালেখিনি কথা জানিব পাৰি আৰু। আৰু তুমি ধৰি লোৱা, এই ধৰি আজিকালিতো দেখিবাই। কিমান তোমাৰ কি বুলি কয়, দোকান বিলাক ওলাইছে সেইবিলাক মানে য'ত তোমাৰ এ, মানে য'ত ফটো চপ হ'ওক বা তোমাৰ প্ৰিণ্ট আউট যিবিলাক দোকান আছে, সেইবিলাকো তোমাৰ সেনেকে তেওঁলোকে শিকিয়ে লৈছে ন, সেনেকে তোমাৰ অলপ অলপকে, শিকি তেওঁলোকে নিজৰ অভিজ্ঞতা লয়, সেনেকেতো এতিয়া মানে তেওঁলোকৰ টো, কাম সেই কামটো চলি আছে ন, বাকীতো তুমি দেখিবাই চাগে, কিমান মানে আজিকালি প্ৰিন্ট আউট ওলাব লাগে ন, কলেজৰ এচাইনমেণ্ট হ'ওক বা তোমাৰ কিছুমান প্ৰজেক্টৰ কাৰণে হ'ওক। ত, সেইবিলাকো মানে সেইবিলাকে মানে সেনেকে তোমাৰ জীৱিকা নিৰ্বাহ কৰি আছে আৰু মানে তেওঁলোক এইবিলাক কামৰ দ্বাৰাই জীৱিকাটো মানে পইচা পাতি সেই আনিছে। ত, সেয়ে দিয়া মানে সকলোৱে মানে মিলি জুলি-চলি থাকিলে বা সকলোৱে মানে এনেকে শিকি থাকিলে মানে, কিবা এটা কথাত আৰু জানিব। সেনেকুৱা আৰু মানে মোৰ মতে আৰু। যদি তুমি পিছলৈ কিবা তোমাৰ এনেকুৱা আৰু ধৰি লোৱা। ফাইনেন্স বা তোমাৰ এনেকুৱা কিবা ধৰণৰ কামত যাব বা তোমাৰবিলাক কোম্পানী-চোম্পানী যাব। মানে মন থাকে আৰু বা তোমাৰ অ, চাকৰি তাকৰি বা তুমাৰ নাপালা আৰু তেতিয়া তোমাৰ চাৰ্টিফিকট খনে আৰু অল- চলপ মানে বেছি নহয় আৰু। এই ধৰিলোৱা এশ, শতাংশৰ দুই শতাংশ, পাঁচ শতাংশ, মান সহায় কৰি দিয়ে আৰু। কাৰণ তোমাৰ জানাই তোমাৰ আজিকালি মানুহক মানে যিটো কয় ন, মানে অভিজ্ঞতা থকা মানুহ লাগে প্ৰত্যেকজন মানে জানাই তুমি যিটো আমি কও ন, নতুন, নতুন যিটো জইন হয় সেনেকুৱা মানুহ নালাগে আৰু। সকলোকে মানে দুবছৰ, এৰবছৰ, এনেকুৱা মানে অভিজ্ঞতা থকাহে লাগে ত তেতিয়া মানে সেইখন দেখিলে আৰু মানে মানে এনেকুৱা অনুভৱ কৰে আৰু এই জানে অলপ, চলপ কথা দিব পাৰে সেনেকুৱা ধৰণৰ আৰু। বাকি তোমাৰ ঘৰত থাকিও শিকিব পৰা, দিয়াচোন কাৰণ দেখিবাই তুমি কিছুমানে একো নোলোৱাকৈ তোমাৰ অ, মানে যোনে কম্পিউটাৰ কৰ্চ লৈ বা যোনে সেইবিলাক শিকিছে তাতকৈও বহুত জানে। তোমাৰ আজিকালি দেখিবাইচোন তোমাৰ, কিমান ভিডিঅ' এডিটিং হ'ওক বা তোমাৰ কিমান তোমাৰ আহ, আমাৰ যি এইবিলাক ডাটা এণ্ট্ৰি বা ডাটা এক্সেল সেইবিলাক টেলি-চেলি বহুতেতো কয়, এইবিলাক কৰ্চ নকৰিও বহুতে শিকিছে ন, ঘৰতে বহি। ত ঘৰতে বহি শিকিব পাৰি ঘৰত বহি শিকিলেও তোমাৰ মানে যায়। আৰু মা মানে জনা যায় বহুতখিনি কথা। সেনেকুৱা ধৰণৰ আৰু বাকী তুমি যেন গাইডেন্স বিচাৰিছা বা তুমি অলপ যেন। অঁ সহাৰি বিচাৰিছা তেতিয়া তুমি এইলাকত জইন হব পাৰা। বাকী তুমি নিজে ঘৰতে শিকি শিকিব গৈছা তো আজিকালিতো ইউটিউবত পাবাই তুমি বিভিন্ন ধৰণৰ। কৰ্চ দেখিবলৈ ফ্ৰীতে পাবা সেইবিলাকো চাই কিনে তোমালোকে কৰিব পাৰা। আৰু ত মই ভাবো আৰু এইবিলাক কৰাতো মানে ভাল আৰু মানে এইবিলাক আমি কৰিলে আমাৰো কেতিয়াবা লাভ হ'ব দিয়াচোন। ধৰি লোৱা কিবা কৰিব খুজিছো বা ধৰি লোৱা কিবা এটা মানে অ আৰু মানে। এই এনেই আৰু এনে থাকো আৰু ক'ৰবাত কম্পিউটাৰ, দোকানত যায় তেতিয়া সেইবিলাক অলপ সেইবিলাক কৰি কিনে তেতিয়া নিজৰ এনেকুৱা বা ধৰি লোৱা অলপ মানে খৰচা পানীটো। উলাই ল'ব পাৰি আৰু সেনেকে আৰু ত' বাকী মই ভাবো আৰু এইবিলাক শিকাতো অলপ চলপ গুৰুত্ব আছে দিয়া বৰ্তমান সময়ত যিটো হাৰত মানে তুমি দেখি পাই যে কিমান এইিটো ডিজিটেল, যিটো বয়ৱস্থা বনাই সেই ডিজিটেল, ব্যৱস্থাটো, বাঢ়িছে ন। ত', সেইকাৰণে মই ভাবো আৰু এইবিলাক শিকাতো গুৰুত্বপূৰ্ণ আৰু ত' বাকী তুমি কিবা ক'বা নেকি আৰু ইয়াৰ ওপৰত যদি কোৱা কোৱা আৰু নহলে হ'ব দিয়া, নহলে আজি।
এই বিষয়ে কি ক'বা আৰু মানে ময়ো তোমাৰ এইবোৰ বস্তু অলপমান লক্ষ্য কৰো আৰু মই কেতিয়াও ভাবো আৰু যে ধৰা প্ৰিণ্টিং এইবোৰ কিয় শিকিব লাগে বা কি মানে ইমান টান কামোনো নহয়, নহয় দেখাত ইমান টান কামো নহয় কিন্তু এতিয়া মই কেতিয়াবা চিন্তা কৰো যদি ইমান সহজ কামে হয়তো সকলোৱে পাৰিলে হয় কিছুমান মানুহে তোমাৰ এইবিলাক কম্পিউটাৰৰ, কাম বা এইবিলাক কাম কিয় কৰে সেনেকুৱা ধৰণৰ চিন্তা ধাৰা মনত আহে ত' মানে মই কেতিয়াবা চিন্তা কৰো ধৰা কাম সৰু, ডাঙৰ থাকিলেও টান সহজ থাকিলেও কামটো কামেই এতিয়া। এতিয়া তুমি যিটো কম্পিউটাৰৰ, কৰ্চ শিকি আছা বা কম্পিউটাৰ হেৰি কৰি আছা সেইটো এতিয়া কোন মুহুৰ্তত কেতিয়া লগা হয়তটো কোনেও নাজানে এতিয়া হঠাৎ যদি কেতিয়াবা লগা হৈ যায় তোমাক ধৰা তোমাৰ বেলেগ চাকৰিৰ ক্ষেত্ৰত নহয় নিজা ঘৰৰ কিবা কামতে লগা হ'ল ত তেতিয়া তোমাৰ সুবিধা তেতিয়া হব, যথেষ্ট তুমি কাকো ধৰ খাতিৰ কৰিব নালাগে বা কাৰো অঁ, বাবে ৰখি থাকিব নালাগে যে মোক এইটো কাম কৰি দিব লাগে বা এইটো কাম কৰি দিব নালাগে। এতিয়া মোৰ লগৰ এটাই আছে সি তোমাৰ প্ৰিন্টিঙৰ, দোকানত এনে থাকে আৰু সি এনে ফটোগ্ৰাফী, কাম কৰে। সি মানে একো কৰ্চ চৰচ, শিকা নাই তথাপিও সি মানে এতিয়া কম্পিউটাৰৰ, কথা ক'ব গ'লে বহুত কিবা কিবি জানে বহুত বেছি। আৰু মোৰ সেনেকুৱা, আৰু এজন লগৰ আছে সি মানেতো এতিয়া কম্পিউটাৰে, বি ব্যয়ৱসায় খুলি লৈছে ইমান মানে কম্পিউটাৰৰ বিষয়ে ভাল পায়। কিন্তু সিহঁতে ধৰা একো পঢ়া শুনা বা কম্পিউটাৰৰ, ক্ষেত্ৰত একো সিহঁতৰ জ্ঞান নাই বা কোনো ধৰণৰ এনেকুৱা ধৰণৰ ক'ৰ্চ কৰা নাই। ত, মই ভাবো যে কৰ্চ, নকৰাকেও যদি শিকিব মন থাকে এইবোৰ বিষয়ত শিকিব পৰা যায়। বাকী নহ'বা, হ'ব দিয়া আজিলৈ ৰাখিছো পিছত কেতিয়াব এই বিষয়ে কথা পাতিম আৰু।
অঁ, হ'ব দিয়া, হ'ব দিয়া।